হেল্ল', আহ। শুনা পাইছেনে।
হয়, হয় পাইছো। আপোনাৰ ভাল।
অ, ভাল। আপুনি ঠিকে আছে?
আছোঁ, আছোঁ বহুত দিনৰ পিছত বোলো মাততো শুনিলো বৰ ভাল লাগিছে।
অ, হয় দিয়ক। মই বোলো খবৰ এটা ল আপোনাৰ বহুত দিন হ'ল। কথা পতাই নাই সেইকাৰণে তাক ফোন কৰিলো।
হে।
বাকী, বাকী ঘৰত চবৰে ঠিকে আছে।
আছে। আৰু আজিকালিতো জানেই আৰু মানুহ বেমাৰ আজাৰ লৈ থাকেই মানুহে।
হয়, হয়, হয়।
টো সাজি বোলে সেইটো
হয় হয় নকব আৰু মোৰোঁ সেই দাঁত ৰ অলপ প্ৰব্লেম চলি আছে।
অ' অ' বৰ দিগদাৰ দেই দাঁতৰ প্ৰব্লেম হ'লে।
দাঁতৰ তাতোঁ গৈছোঁ দাঁতৰ তাতে সেইয়া আৰু অলপ মানে কষ্ট হৈছে আৰু উপ উপায় নাই বিষত থাকিব নোৱাৰো বিষ চিষ হৈ আছে ত' সেইটোতো ভাল কৰিবই লাগিব আপোনাৰ এয়া পোকে খোৱা দত বুলি কয় যে সেয়া আৰু পাই নাইকিয়া হৈছে এইটো বয়সত টো আপোনাৰ দাঁতৰ তাত যাব লগা হৈছে
তকে তটো বৰ অশান্তি দেই দাঁতৰ বিষ ললে মোৰ বৰ মূৰলে ধৰে নহয় একদম
হয় হয় মাথা বিৰাট বিষাই মাথাটো বিৰাট বিষাই যায় মানে কিছুমানৰ কিছুমানৰ আপোনাৰ খুব অত্য়ন্ত বিষ হয় আৰু কিছুমান আপোনাৰ একেবাৰে মাথালৈকে ধৰে একদম মাথাৰ বিষয় মানে কেতিয়াবা সেই তল পাৰি দাঁতৰ হ'লে আপোনাৰ টো বিৰাট বেছি হয় কিন্তু ওপৰৰ পাৰি দাঁত হ'লে আপোনাৰ বিষতটো সিমান ফিল নহয় কিন্তু মাথা বিষুৱ নিছে নিচিনা হয় মানে এ ডক্টৰেহে ক'লে মোক মই গমেই পোৱা নাছিলো প্ৰথম তাতে ভাবো মাথা বিষ মাথা বিষ এ মাথা বিষৰ টেবলেট যদি খাই দিও আৰু ভাবো কি ভাল হ'ব আৰুৰে ভালেই নহয় আচলতে বিষটো হৈছে কবাত গতিকে মাত তথাপি ক'ত ভাল হয়
ক্ ঠিকেইেতো
সেই তেনেকুৱাও হৈছে মই ভাবিছো আৰু মাথা বিষ যে এতিয়া আৰু টেবলেট এটা খাই দিও মাথা বিষৰ ভাল পাই যাম আজি বতৰ বছৰে মাথা বিষ নাই নাই নাই মই বোলো। এতিয়া ঘপককে কি হ'ল ইমান মাথা বিষ হৈছে। যে ফালে যে দাঁতৰ বিষ হৈ আছে সেইটো গমেই পোৱা নাই ডটৰে কলে বোলে হেৰি আপোনাৰ দাঁ ডৰ ডক দেখুৱোন আপোনাৰ মা বিষ আপু মেডিচিনো যদিও হ নাইবাৰৰ। তেতিয়া হ'লে আপুনি বেলেগ। ডাক্তৰক দেখাব লাগিব আৰু। সেনেকে বুলি ক'লে এ দ। ডঃ। দেখাবলৈ গৈ। পেলাই গম পালো হয় মোৰ দাঁতে পোকে খাইছে গতিকে অলপ। মানে চাফা কৰিব লাগিব সেইবিলাক কৰিব লাগিব। আৰু কিবা কিবি কলে আৰু বুজিছুজি। নাপালো দিয়কচোন ডাক্তৰৰ ভাষা।
হয়, হয়, হয়্
তাৰিছততে মই বোল আপোনাৰ পৰত। এৰি দিছো আৰু এতিয়া যি কৰে কৰক। সেয়া এইতিয়া। আপোনাৰ তাত গৈ আছো
আপুনি দাঁত উঘালিলে নে?
নাই, নাই। উঘালা নাই। বিলাক চাফা কৰি দিম অ দাঁতটো উঘালিব নালাগে। দাঁতটো এনেই ঠিকেই আছে। মানে একেবাৰে বেয়া হোৱা নাই ভিতৰে ভিতৰে মানে পোকে খাই। খাই খাই মানে গৈ আছে। আৰু বেছিকে খালে আপোনাৰ পিছত। চলা আৰু প্ৰব্লেম হ'ব। এনেকে বুলি ক'লে।
স বৰ কষ্ট দেই বৰ কষ্ট জাতৰ বিষ লৈ উখ ভালে কৰিলে আপুনি সময়তে দেখাই ললে নহলে বৰ আপোনাৰ। পিছলৈ বৰ দিগদাৰ হলগৈ।
হয়, হয়, হয় সেইয়াই। এতিয়া সেয়া আৰু তাঁত বাতি কৰি আছো আৰু এবাৰ দাঁতৰ তালৈ যাওঁ। আকৌ বোলে কেইদিনমানানৰ পাছত। বোলে এনেকুৱা নহয় বোলে কাইলে আহক বা পৰহিলে আহক। বোলে পাঁচ দিন মানৰ পাছত। থাকো মাতে
অ
আকৌ আপোনাৰ অহা সপ্তাহতহে যাব লাগিব
উ উ মুঠতে ডকটৰৰ আপুনি আৰু চিনা চা চিনাকি হৈ আছে আৰু ড্ক্তৰ খিনিৰ লগত
অ এনেকুৱা হৈছে আৰু আল মানে আলহী ঘৰত যোৱা নিচিনা আৰু বোলে আজি আমুকৰ ঘৰত যাওঁ আজি তামুকৰ ঘৰত তহে দাঁতৰ ড উৰ তাতে আলহী খাবলৈ গৈ আছো
হয় দিয়ক দেই সচা দেই সদায় যাব লগা হয়
হয় হয় হয় মোৰ এনেকুৱা লাগিছে গ তে দাঁত বোৰ যেন শৰাইহে দিম এনেকুৱা লাগি গৈছে
অ অ হয় দিয়ক হয় দিয়ক আমাৰ এটা দাঁতৰ বিষ হ'লে কিবা হৈ যাওঁ অলপ বিষ হলে আপোনাৰতো দিয়কচোন অলপ মানে ভালকে পাইছে
ভালকে পাইছে এতিয়া মোৰ মানে এটা দাঁত বুলিহে ভাবিছো তিলো অ লগতে আৰু এটা তাৰ মানে এ সিটো মানে লগতে লাগি থকা যে সেইকাৰণে ই ইটোৰ লগতে সি তোৰো মানে বিয়পি গৈছে
অ অ তেতিয়াহলেতো বৰ
ককচোন দুটা দাত মই একেলগে কৰাই আছো
উম হয় দিয়ক হেৰি লগত বিষ তটো বিষে লগা কৈ খৰচো খৰচ নহয়
এ নকব আৰু একেবাৰে পানী কিদৰে যোৱাৰ দৰে কৈছো আৰু
অ অ কমতে কম মানে চিন্তাৰ বিষয় নে এইটো
যেইবাৰ মানে ডক্তৰ তাতে যাওঁ সেইবাৰেই পইচা দিব লাগে এনেকুৱা হৈছে আৰু উপায় নাই বিষটোতো ভাল কৰিবই লাগিব
কৰিবই লাগিব অ বা
বেলেগ একো নাই দাঁত বেয়া হলেও দেখা নাপায় সঁচা কথা ক'ব গলে কিন্তু বিষত আপুনিতো থাকিব নোৱাৰে সেই বিষটো সহ্য কৰিব ত নোৱাৰোঁ।
উম' এতোটো হয়। অসম্ভৱ কথা আৰু বিষ। সহ্য কৰাটো
হয়, হয়, এই বৰ দিগদাৰ দেই দাঁতৰ বিষ বুলি ক'ব। কলে? মানে সাংঘাতিক কথা আৰু এতিয়া মোৰ এনেকুৱা লাগিছে কে কেতিয়া মানে ভাল হয়, কেতিয়া মানে ভাল হয় আৰু এটা কথা কি জানেনে নাই? এ দাঁতৰ বিষটো যেতিয়া এতিয়া আপুনি ধৰা আৰম্ভ কৰি দিয়ে মানে দাঁতৰ হেৰি বিলাক ঠিক কৰিব কাৰণে তাৰপিছত এনেকুৱা লাগে আপোনাৰ ভালৰ দাঁতটো বিষ হৈছে নেকি? ভালৰ দাঁততো বিষ হৈছে নেকি? এনেক এনেকুৱা এটা মানে অনুভৱ আহে মানে।
ভাৱ এটা হৈ যায় মানে তেনেকুৱা। উ
কাম এইটো হৈছে নেকি? কাৰণ কিছুমান মানে আপোনাৰ একদম চিৰিং চিৰিং কিবা শব্দ হোৱা নিচিনা লাগি থাক কে মানে দাঁতৰ ভিতৰত যেন, চিৰিং, চিৰিং কে কিবা লাগি কিবা এটা মানে, ক্ৰেক কে শব্দ এটা হৈ গ'ল। এনেকুৱা নিচিনা হৈ থাকে মানে।
উম, হ, উম।
উ, মানে ধৰিবই নোৱাৰোঁ, মানে এনেকুৱা লাগে, এইটো দাঁতো হৈছে নেকি! ইটো দাঁতো হৈছে নেকি? তাৰপিছত কেতিয়া ভাবো, সন্দেহ আহি যায় মানে, মানে কি হয়, যেতিয়া আপোনাৰ দাঁতটো মানে চাফা কৰি থাকেতটো, মানে কেতিয়াবা বেলেগ দাঁত টোলৈ মানে এটা, টানি নিয়ে মানে। এনেকুৱা এটা অনুভৱ আহি যায়। নাজানো, মানে সেইটো সম্ভৱ বিষটোৰ কাৰণে চাগৈ, বস্তুতো নাৰ্ভৰ বস্তু ন! নাৰ্ভত লাগ-লাগি থাক কে ন খীৰায় খীৰায়ে হয়তো আপোনাৰ গুচি গৈছে গম নাপাও আৰু কেতিয়াবা ধৰক আপুনি কবাত দুখ পাই থাকে, কিন্তু অনুভৱ হয় কবাত এনেকুৱা হয় মানে। সেই দাঁতৰ বস্তুটো ধৰিব নোৱাৰি
উম সেইটো হয় পিছে
এইটোৱেই মই তাকে ভাবো মানে মই বোলো ইটো দাঁততো হ'ল নেকি কি বা সিটোৰ দাঁতত হৈছে নেকি এনে এনেকুৱা মানে অনুভৱ এটা হৈ থাকে কিন্তু মই ভাবিছো আচালতে টো সেইয়া সেইকেইটাতে হৈ আছে যি কিতান মানে পোকে খাইছে সেই ে কিন্তু মানে অনুভৱটো এনেকুৱা লাগে বাকী কিটাটো যেন হৈছে আৰু
উম উম বুজি পাইছো বুজি পাইছো মুঠতে দাতৰ বিষৰ নিচিনা বিষ নাই
হয় হয় হয় হয়, সেইটোৱে, সেইটোৱে আৰু বাকী হয় হয় হয় হয় হয় সাৱধানে থাকিব লাগিব কেতিয়াবা ভাবো এ কা বস্তুবোৰ যদি চোবাই নোখোৱাকে থাকিব পাৰো আপোনাৰ পনীয়া টাইপৰ আহাৰ যদি খাব পাৰো সেইটোয়ে ভাল নেকি কিছু বাব নালাগে দাঁত বিষু নহ'ব এনেকুৱা নিচিনা মানে অ- অনুভৱ হয় আৰু মই মোৰ মনৰ কথাটো কৈছো। এ নকব আৰু বিৰাট বিষটোক বহুত কষ্ট খালো। এটা দাঁতৰ হেৰি কৰিব গৈ বহুত কষ্ট খালো।
সছা দেই সছা
হয়
বাকী আপোনাৰ বেবীটো ভালে আছে
হয় হয় আছে আছে ঠিকে আছে বাৰু বতৰ বোৰ দেখিছে নে নাই আজিকালি কি এই এই বৰষুণ কু দিব এই ৰ'দ দিব কবয় নোৱাৰি কালি জানে নে কালি গৈছো একদম মানে টিককাফটা ৰোদ তাৰ পিছতে মই ড্টৰ তাত যাওঁতে আৰু সেইটো কৈছো টিককাফটা ৰ'দ ছাতি লৈ লৈ ওলাই গৈছো একদম মানে চশমা পিন্ধি তাৰ পিছত যেতিয়া মই অ ত পৰা আহিলো অ বৰষুণ
আহ অ দেখিছে বতৰ আজিকালি ধৰিবই নোৱাৰি এই এই বোলে ৰ'দ এই বোলে বৰষুণ আপুনি এতিয়া কৰে কি কৰে কাপোৰ ধুই থৈ দিওঁ
অ হয় হয় হয় সেই সেনেকুৱাই হৈছে মোৰ কালি কি হ'ল কাপোৰবোৰ তিতিয়েই গ'ল পিছফালে আছিলে
উ আৰু ঘপককে আহি যায় নহয় বৰষুণতো আপুনি তলকিবই নোৱাৰে এই বোলে একমাত্ৰ ৰ'দ দিলে চোকা ৰ'দ বোলো ভালকে আজি কাপোৰ ধুম আৰু তাৰপাছত লাগিলে নহয় বৰষুণ কোন
অ হয় সেই এনেকুৱা কালিয়ে কালিৰ দিনটোৰ কথাকে ক'ব পাৰি কালি কেনেকুৱা ৰ'দ দিছে কাপোৰ ধুলো মেলিলো মেলি থৈ কলো আহি পাই দেখিছো বৰষু কোন কাপোৰ কিডাল হ'ল শুকালো মানে তিতিলো একোৱে লাম একোই লাভ হ'ল মানে
অম বৰ অশান্তি লাগে দেই আপুনি আকৌ এতিয়া ভিতৰত কাপোৰ খিনি মেলে ক'ত কম শন্ত
এ আপোনাৰ মেৰিলোই সেইবোৰ কাপোৰ গু ধ ভাল নালাগে নহয় তিতি তিতি থকা আৰু দুদিন তিনদিন ধৰি যদি একেবাৰে একেৰাহে বৰষুণ দিয়ে আৰু তেতিয়াহলে শিকে আৰু আপুনি ক ৰ মেলে ক'ত খায়ে নাই মেলিবলে
উম হু হু বৰ দিগদাৰ হৈছে ব ডিগদাৰ
হয় হয় দিগদাৰে কিনো কব বাকী আৰু চব যদি ঠিকে থাকে কেতিয়াবা আপোনাৰ লগত এদিন ওলাম দিয়ক
হয় দিয়ক হয় বহুত দিন দেখা দেখি হোৱা নাই আপোনাৰ লগত ময়ো ভাবি আছো ময়ো ভাবি থাকো বোলো মানুহগৰাক কি কত হেৰাই গ'ল
হয় সেইকাৰণে এটা ফোন ফোন কৰিলো আৰু আপোনাক
অ ভালে কৰিলে ভালে কৰিলে মই বোলে জানিলে আপোনাৰ দ তৰ বিষয়ে খবৰ এতাকে ললো হয় কিন্তু এতিয়াহে গম পাইছো
সেইটো কাৰণে মই আপোনাক ফোন কৰিব পৰা নাই দাঁতৰ বিষয় কব
অ এতিয়াহে বুজিলো কথাটো দিয়ক দিয়ক ভালে হলে হ'ল আৰু এতিয়া যি হ'ল
হয় হয় ঠিক আছে দিয়ক মই যেতিয়া আপোনাক মানে ভাবো আৰু কৰিম আপোনাক এটা ফোন কৰিম
আহ কৰিম কৰিম কৰিম কৰিম ভাল লাগিলে দেই বহুত দিনৰচ আপোনাৰ মাতখাৰ শুনি আহ ৰাখিছো ঠিক আছে